হেল্ল'
অ
কি কৰিছ।
চাহ পানী খায় চাহ পানী খালি নে নাই?
খালোঁ। খালোঁ খালোঁ খালো।
বহুত বৰষুণো আজি
উম বৰষুণ।
বৰ বেয়া এনেকুৱা বৰষুণো ওলাই হয়
দিব নেকিয়া।
তাকে।
কি কৈছা?
আমাৰ এইফালে বেছি বৰষুণ পৰি নেকি মৰিগাঁৱত মৰিগাঁও চহৰত।
অ জানো সেইটো এতিয়া গম নাপাও আৰু কিন্তু আজিকালি মানে জলবায়ু হেৰি হৈছে ন পৰিৱৰ্তন হৈছে ত সেইটো কাৰণেতো চবতে চবতো জোগাত পৰি থাকে দিয়াচোন।
উম
উম
মানে আজি বৰষুণ যি পৰি আছে গাঁৱত মানে ফাংচনো পাতিছে বুজছা নে নাই।
বা।
এতিয়া এনেকুৱা বৰষুণ দি থাকিলে। কেনেকৈ বাৰু আগবাঢ়িব ফাংচনখন আজি।
কি হ'ল বিনা ব অবতৰত ফাংচন পাতিছে যে বিহু চিহুতো একো নাই বিহুতো গলেই।
এ বিহু বতৰ কাৰণে। পাতিছে আৰু।
ভালেই দিয়া বিহু চালানে নাই এবাৰ?
বিহু এবাৰ চাইছো কিন্তু দেই।
আছা তোমাৰ
বিহু বিয়া একদম বিহু বুলি ক'লেই একদম পেঁপা মাতটো খুলিলেই মানে কিবা এটা ভাল লাগিহে মানে অসমীয়াকৌ পূৰা ফিল হয় মানে অনুভকো হৈ আহে। নাচিব নাজানো কিন্তু
অ', অ', মোৰ আকৌ এইটো পেপাটো যেতিয়া বজাই দিয়ে ন তেতিয়া মানে তাকে মোৰ বৰ ভাল লাগে আৰু ঢোলটো যেতিয়া একদম পুৰা মানে হেৰিত বজাই স্পীডত বজাই যায় যে তেতিয়া মানে একদম গা চা নাচি উঠে আৰু কিন্তু সেয়া তুমি কোৱা নিচিনা মোৰ বিহু নচিব নাজানো বাৰু।
হয় দিয়া।
অসমীয়া সংস্কৃতিটোক ইমান ওপৰত হয়নে নহয়।
হয় তাকেই ভাবো দেই।
ভাবো কেতিয়াবা মানে কেতিয়াবা মানে ধন্য হিচাপে নিজকে ভাবো আৰু যে আমি অসমত প্ৰজন্ম আমাৰ সংস্কৃতি এনেকুৱা
কিমান মানে কি বস্তু এৰি বনাইছে চোৱা বাৰু। পেঁপাটো ছোৱা কেনেকে ধৰ কেনেধৰণে মানে মানুহে এইটো ভাবিলে যে এইটো বস্তুে মানে এটা বাদ্য যন্ত্ৰ মানে সৃষ্টি হ'ব হয় নে?
অ', অ', অ', তুমি তুমি জানানে হেৰি বিহু যে প্রথম অঁ এনেই হেৰিত হে হয় ন, বিহু ষ্টেজ বিহু এক্সট্ৰকে মানে হেৰি হৈছিলে আৰু হেৰি যেতিয়া মানে প্ৰথম মানে ৰং ঘৰ বাক কৰিত মানে ৰাজেশ্বৰ সিংহই নে কোনে পাহৰিলো মোৰ নাম টো মনত নাই ইমানকে তেওঁ মানে প্ৰথম প্ৰথম আহোম যেতিয়া ৰজা আছিল তেওঁ ন তেতিয়া তেওঁ ৰংঘৰ বাকৰিত বিহু প্ৰথমবাৰ মানে মুকলি মুকলিভাৱে মানে প্ৰদৰ্শন কৰিছিলে।
অ তেনেধৰণে মানে আগুৱাই আহিল ন বস্ত
অ তেনেধৰণে। তেতিয়া পৰাই মানে আমাৰ ইয়াত মানে মুকলি বিহুতটো মানে প্ৰচলিত হ'ল আৰু এনে তাৰপিছত আহিলে হেৰি হা তাৰপিছত আহিলে ষ্টেজত কৰা বিহু য'ত তোমাৰ চব থাকিব ৰুল ৰেগুলেশচন তুমি তুমিকেটো কোনটো ভংগী দিবা কেনেকে দিবা তোমাৰ ড্ৰেছ পোছাক কেনেকে হব তাত মানে গোটেইখিনি তোমাৰ দায়বদ্ধ হৈ থাকিব তুমি দায়বদ্ধ তাত কৰিব লাগিব। কিন্তু মুকলি বিহুত তোমাৰ এক একো দায়বদ্ধতা নাই, তুমি যেনে তেনে মানে যেনেকে নাথাকা কেলে তুমি নাচিব পাৰা মানে।
উম।
মানে সাজটো হব লাগিব বিহু সাজটো হব লাগিব, ভাল লাগে দিয়াচোন বিহু সাজটো কি ধুনীয়া! ৰঙা ব্লাউজ হয় নে নহয়? ৰঙা ব্লাউজৰ লগত হা মুগা মেখেলা মুগ মুগা ৰিহা যেতিয়া পিন্ধি দিয়া যায় মাথাত মানে ফুট এটা লোৱা যায় যেতিয়া ডাঙৰকে কি ধুনীয়া দেখে, মুখখন মানে উজলি উঠে, অ মইতো হা তুমি গগা গগনা বজাব জানানে?
মই এইবিলাক বস্তু একোৱেই বজাব নাজানো।
অ মই মই গগনাটো জানো হা বজাব। জাবলে ভাল লাগে বজাই।
উম, বাহ আৰু গগনাতো বাহেৰে বনাইছে চাগে।
অৱ গগনা বাহেৰে বনাইছে। তাকে গাঁৱৰ সেইফালে ভাল আৰু আজিকালি টাউনত মানে এইবিলাক বহুত কিনিব লগা হৈ যায় গম পাইছানে।
উম এই তেনেকুৱা নহয় মানে গাঁও মানে কথা কি আছে বনাবও জানিব লাগিব নহয় তাত। কাৰিকৰে আজিকালি তেনেকুৱা মানে আজিকালি এনেকুৱা বাঁহ বেতৰ বনোৱা তেনেকুৱা মানুহ নাই। সেয়ে আজি কালি কমিয়ে গৈছে বোলো কওক।
কমি গৈছে। আগতে চব বাঁহে হয় আৰু ভালেই দিয়াচোন আমাৰ বিহুতো চাবাচোন গোটেই সোপা বাঁহেৰে জৰিত তু হয়নে নহয় থকাতু ইউজ হয় থকা হ'ল। বাঁহী হ'ল। হয় নে নহয়? গগনা হ'ল সেইবিলাক চবতো বাঁহেৰে বনাই, মানে চ'ব প্ৰকৃতিৰ পৰাই লৈছে দেচোন তেওঁলোকে।
উম গোটেইখিনি বাহৰ লগতে জড়িত, বিশেষকৈ অসমৰ ওম অস সমৰ মানে নৰ্থ ইষ্টৰ মানুহখিনি কব ক'ব গ'লে আৰু
অঁ।
বাঁহৰ লগতে জড়িত, কিছুমান বহুত বাঁহেৰে মানে জীৱন নিৰ্বাহ কৰি থকা নিচিনা হৈছে আধা আধি মানুহ বিলাকে।
সেইটো হয়, আমাৰ ইয়াৰ মানুহখিনিতো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনিতো বহুত বাহতে জড়িত। তেওঁলোকে বাঁহৰ পৰাইটো কি, কি বস্তু বনাই বাঁহ ভালো দিয়াচোন, বাঁহৰ গাজ ওলাই হয়নছ নে নহ বাঁহৰ গাজটো খাই ইমান মজা লাগে।
উম।
মই মইতো এবাৰ বাঁহৰ গাঁজৰ হেৰি বনাইছিলো আচাৰ বনাইছিলো ভূত জলকীয়াৰ লগত ইমান মানে মানুহে ভাল পালে ন?
উম।
কৈছে কি বহুত ধুনীয়া হৈছে বহুত ধুনীয়া হৈছে আৰু বনাবাচোন। তাৰ পিছত এতিয়া কতনো গছ পাম মই টাউনত থাকোঁ গাজে নাপাওঁ
এ আজিকালি ক্লা তো যে একদম পাহাৰৰ চাইডে দিলে লোকেল পোৱা যাব আৰু, পাহাৰৰ যিবিলাক গাছ সেইব আমাৰ
লোকেল পোৱা যায় সেইফালে আৰু ভালো সেইবিলাক গাছটো অলপ টেঙা থাকে ন গোন্ধটোও পুনীয়া আহে-
উম গোন্ধৰো কি চাবা কি ধুনীয়া, কিছুমানে আকৌ মাংস লগ নাই যেনিবা খাই পাইছা নেকি মাংসৰ লগত
মাংসৰ লগত মই পাইছোঁ দেই মই মুৰ্গীৰ লগত খাইছোঁ। কিছুমানে বহুতে গাহৰি লগতো খায় কিন্তু মই মুৰ্গীৰ লগত খাওঁ মই মানে গাহৰি নাখাওঁ যে তৰকাৰি নহয় মানে মাংসটো যেনেকে আমি গ্ৰেভি বুলি কওঁ গ্ৰেভি টাইপো বনাই লওঁ অলপ ভাজি টাইক তাত তাতে মানে অকণমান মানে সোৱাদ অনুযায়ী মানে আমি অকণমান গোন্ধটো আহিবলৈ তাৰ অকমান ফ্লেভাৰটো আহিবলৈ মানে দি দিওঁ মানে। বহুত ধুনীয়া লাগে খাই চাবা তুমি।
টেঙা নালাগে নেকি?
টেঙা নালাগে টেঙাটো তুমি নোপোৱা মানে গোটেইখিনি সেনেকে টেঙাত নবনোৱা ন। তুমি, জাস্ট অকমান দিয়া হে তুমি খাব কাৰণে মানে তাৰ অ অকল মানে গোন্ধটো আহক বা ফ্লেভাৰটো আহিবলে।
উম উম উম।
উম সেইটো কাৰণে মানে বেছি ভাল লাগে খাই।
কিছুমান বোলো এনে হেৰি গাহৰি লগতো খাই বুলি শুনা পাইছো।
গাহৰিৰ লগত খাই মানুহেতো কয় চব বস্তু গাহৰিৰ লগতে বেছি ভাল লাগে। বুলি লাই শাকো গাহৰিৰ লগতে বেছি ভাল লাগে। কিন্তু মই গাহৰি লগত নাখাও মই মুৰ্গীৰ লগতে খাও।
অ', গাহৰি নোখোৱা নেকি?
মই গাহৰি নাখাও মানে। তুমি খোৱা নেকি? তুমি
অঁ মোৰ একদম প্ৰিয় খাদ্য! বুলি ক'ব পাৰি গাহৰি।
বা গাহৰিত তুমি বহুত ধুনীয়া ধুনীয়াকে বনাব পাৰা গম পাইছানে বহুত মানে মই জানো। ডিচ বিলাক কিন্তু মানে নাখাঁও যে, বেলেগকে বনাই পিনে খুৱাওঁ আৰু
এ আহিলে হেৰি কৰিবাচোন আমাৰ কেইদিনমান বনাই খোৱাবা
হ'ব দিয়া হ'ব দিয়া বনাই খাম বাৰু কেতিয়াবা যদি মাতিবা আকৌ তেতিয়া যাম
আহিবা, আহিবা সময় পালে আমাৰ গাঁৱৰ চাইডে
তুমি গাহৰি লাই পাতৰ সৈতে খাই পাইছা?
অঁ পাইছো একদম ঘৰৰ পৰা কুটি দি দ নালাগে মানে কাটি দিব নালাগে। লাই পাতটো ডাইৰেক্ট সেনেকে। পেলাই দিবাচোন খাবা আৰু দেই
উম উম উম।
এতিয়া কৈছো মানে কি জিভা পানী বৈ আহিছে মোৰ
হয়, হয়, হয় মইতো মই মানে হেৰি লগত খাওঁ যে মুৰ্গীৰ লগত খাওঁ যে মইতটো মুৰ্গীৰ লগতে ভাবি লৈছো আৰু খাব লাগে বুলি।
লাই পাততো হেৰি কৰিবচোন আলু পিটিকী লগতো খাব লাগে বুটৰ লগতো খাই লাগে বুজিছা
নিবনাই লাই শাক চাবাচোন
কি ধুনীয়া লাগে অঁ
মইটো মোৰটো সেইটো একদম মোৰ মানে ফেভৰেট হয়।
উম।
উম খাই একদম কি ক'ম আৰু তাতে তুমি জ্বলা অলপ দি দিবা। সঁচাকৈ এই ভুট জলকীয়া অলপ পাতি দিবা। কি ধুনীয়া লাগিব।
এই ঘৰত কৰা কেইটা মানে পাতকেইটা বেছি ডাঙৰ ডাঙৰ কেইটা লোভ লাগে। বুজিছা না নাই।
অঁ নহয় লাই দুটা টাইপৰ আছে নহয় এটা চীনা লাই বুলি কয় এটা আমাৰ নৰ্মেল লাই বুলি কয়।
যিকেইটা বজাৰৰ পৰা কিনা লাই সেইকেইচা চাবা চোন মানে সোৱাদ নালাগে যিকেইটা ঘৰ মানে বাৰী নিজে কৰা সেই
অঁ হাঁ হাঁ সেইকেইটা অকমান চাবাচোন ধুনীয়াকে এটা হেৰি দিব লাগে অলপ তেলান তেলান লাগে খাই হয় নে!
অঁ মিঠাই খোৱাদৈ ৰাে
উম উম সেইটো হয়। আৰু চাবাচোন তুমি সেইটো তুমি হেৰি কৰিবা কি বুলি কয় নৰমেল কে এনেকে চাটনি টাইপ বনাই খাবাচোন চালাট টাইপৰ যে
উম
সেইটোতো ধুনীয়া লাগে খাই মইতো খায়ে থাকো মানে মই কি কৈছিলো এবাৰ মানে মই হেৰি কৰিছিলো লাই শাকৰ খেতি কৰিছিলো ঘৰতে হা তাৰপিছত ধনিয়া অলপ কৰিলো ত' সেইটো কাৰণে কি হৈছে, ইমান ধুনীয়াকে লাগিছে নহয় লাইশাকখিনি। মোৰ মানে প্ৰতি সাজতে কি কৰোঁ জানানে? মই মাং- স হ'ক, যি হ'ক, চালাদ হ'ক, চব বনাই খাই দিওঁ। আৰু আৰু কি এইটো এইটো খাব, হেৰিকে খাবাচোন। লাইশাকটো তুমি এটা কাম কৰিব পাৰা হেৰি, বইল কৰিপিনে খাবাচোন। মৰ মোৰ যদি খালী ভাত হয়, নিৰামিষ- হয়, মই সেনেকে খাইপিনে থৈ দিওঁ। এই কি বুলি কয়, গৰম পানী অলপ উতলোবা নহয়। উতলোৱাৰ পিছত তাতে তুমি লাইশাক কেইটামান দিবা। তাতে আদা অলপ পিছি দিবা, জলকীয়া অলপ পিচি- দিবা, নিমখ দিবা। তাৰপিছত উতলাই থাকিবা। অলপ সিজিছে আৰু। আধা কেঁচা আধা হৰা। কি ধুনীয়া লাগে খাই, কৈছোঁ নহয় মই। ধুনীয়া লাগে, বহু ধুনীয়া লাগে। গম পাইছা। খাই চাবা, খাই চাবা। নেক্সট যেতিয়া ঠাণ্ডা দিন আহিব ন, লাই লাই লাই চিজন আহিব তেতিয়া খাবা। উম, দিয়া হ'ব- দিয়া ন ৰাখি-
উম, ৰাখিছোঁ দিয়া।